হে
হেল্ল'।
অ' মাততো শুনিছা নে মোৰ ভালকে?
অ' শুনিছো শুনিছো।
অ' অ' অ' ভালনে?
উম্ ভালেই। আপোনাৰ?
অ' মোৰ ভালেই ভালেই।
অ' অ' কি কৰি আছিলে এতিয়া?
মই তোমাৰ এই ভাত পানী খাই অকমান বহি আছো।
অ'।
তুমি?
মই -মইয়ো এনেই আছিলো ভাত পানী খাই উঠিছো।
অ' ঠিক আছে, বাকী ভালেই নহয়?
বাকী ভালে আছো বাৰু অ',।
ঘৰত ভাল?
উম' ঘৰত ঠিকে আছে অ' চবৰে।
অ' ঠিকে আছে দে। বাকী কলেজ চলেজ গৈ আছে? মোৰ ভালে ভালেই।
অ'- অ' মই। অ' হয়- হয় গৈ আছো।
উম' অ' অ' কোৱাচোন কোৱা।
অ' বাকী আপুনি এতিয়া কি পঢ়ি আছিলে?
মই তোমাৰ বি এ কমপ্লিট কৰিম আৰু এতিয়া।
অ' হয়। তাৰপৰা
হ'ব আৰু হয়।
আগতে মানে তোমাৰ তেনেকুৱা ধৰণৰ প্লেন অকলে এটা নাই দেই।
অ', হয়।
আৰু তেনেকুৱা ধৰণৰ মোৰ ডিজিটেল লাইনতো আছে প্লেন। আমাৰ বিভিন্ন লাইনত আছে বাৰু কিন্তু এতিয়া সদ্যহতে এটা লক্ষ্যই বৰ্তমান থিৰাং কৰি লোৱা আছে তাৰপিছত বাকীসমূহ সামগ্ৰিকভাৱে কৈ যাম বুলি ভাবি থৈছোঁ আৰু।
অ' এনেই কি লক্ষ্য আছে?
আহ, এতিয়া তাত লক্ষ্য মানে মোৰ ভাগৰ একচুৱেলি চাবলৈ গ'লে তোমাৰ এজন ড্ক্তৰ হোৱাৰ লক্ষ্য আছে প্ৰথম কথা।
অ' হয়- হয় ঠিকে আছে বাৰু।
গতিকে সেই ক্ষেত্ৰত কিমানখিনি সফলতা অৰ্জন কৰিব পাৰো সেইটোও মইয়ে। মানে সেইয়া পৰিস্থিতিয়ে নিৰ্ণয় কৰিব।
উম', সেইটো হয় বাৰু দেই।
গতিকে তুমি কি ভাবা? সফলতা মানুহৰ জীৱনত মানে সকলোৰে বাবে সফলতা একে নে বাৰু, মানে সকলোৰে বাবে সফলতাৰ সংজ্ঞা একেই নে বেলেগ?
আহ সেইটো আচলতে সকলোৰে কাৰণে সফলতাটো মানে, বেলেগ -বেলেগ হয়। থ অ' উম্ মই আপোনাৰ কালি ছ চিয়েল মিডিয়াত এটা ভিডিঅ' দেখিছিলোঁ দেই, অ তাত মানে এজন মানুহে, মানে এজন বিজনেছমেনে এ নি নিজকে মানে চাক্সেচ বুলি এই কৈছিলে, কিন্তু মই তেতিয়া ওলাই আহিছিল যে, মানে কেৱল
হয় মোবাইলটো অকমান ওচৰলে লোৱাচোন হয় হয় শুনিছো।
অ মানে আচলতে চাক্সেচ বুলি কবলে গ'লে মানুহৰ অকল পইচাটোৱে নহয়।
হয় হয়।
কাৰণ মোৰ মতে কিছু মানুহৰ বাবে চাক্সেচ মানে ভাল চাকৰিও হব পাৰে।
হয় হয় হয়।
অ আৰু আপোনাৰ কিছুমানৰ মতে মানে,
হয় হয় হয় হয়। এতিয়া এতিয়া হয়, সেই সেই ক্ষেত্ৰত অকমান মই যদি অকমান বিশ্লেষণ কৰিবলৈ যাওঁ, চাবা, এতিয়া কথাটো কি হয়, প্ৰথম ক- থা হৈ গ'ল সফলতাৰ কোনোবা সীমা আছে নেকি?
সফলতাৰ আচলতে সীমা নাই।
অ, এতিয়া আমি চোৱা ধৰা ব্যৱসায় ক্ষেত্ৰখনত মই যদি এটা চাবলে যাওঁ। এতিয়া ম ম মইনো এতিয়া এতিয়া যোনটো স্তৰত আছো মইনো কোনটো স্তৰত পালে সফল হৈছো বুলি আমি কম। তেনেকুৱা এটাটো সীমা নাই আচল
যাম যাম, অ যাম।
হয় জানো?
অ হয় হয়।
এতিয়া সেই ক্ষেত্ৰত চাবলে গলে মই নিজৰ আগৰ অৱস্থাটোৰ পৰা, ব্যৱসায় ক্ষেত্ৰত যিমানখিনি উত্তৰণ কৰিছো বা যিমান খিনি আগবাঢ়িছো সেইটো মোৰ কাৰণে এটা স সেইটো মোৰ কাৰণে এটা সফলতা। আৰু আৰু সেইটো সেইটো মোৰ কাৰণে সফলতা লাগিলেই সেই সফলাটো লতাটো বেলেগ বেলেগ ব্যৱসায়ীৰ লগত তুলনা কৰিলে মই যিমান তুলনাত নাথাকো সেইটো এটা মোৰ কাৰণে সফলতা। কিন্তু ব ৰ্তমান সময়ত বৰ্তমান সময়ত দেখা গৈছে সফলতা অকল তুলনাৰ জৰিয় তে সীমাবদ্ধ কৰা হয়। যেনে ধৰা এতিয়া মই এটা কোম্পানী এটা বা ব্যৱসায় এটা আৰম্ভ কৰিছোঁ, মই যদি মোৰ ইণ্ডিয়া লেভেলত যদি মই মুকেশ আম্বানীৰ সমান হ'ব নোৱাৰোঁ তেনেহ'লে মই সফল নহয়। সেইটো এটা কি হ'ব সীমাবদ্ধতা ধৰা হ'ব যে সেইটো নহ'লে মই এ সফল নহওঁ।
হয় হয়।
কিন্তু যদি ব্যৱসায়টো কৰাৰ আগত মোৰ ঘৰটো বা মোৰ পৰিয়ালটো কেনেবাকৈ দুখত আছিলে বা টকা পইচাৰ অভাৱত বেমাৰত হেৰিত ককবকাই থাকিব লগীয়া হৈছিলে কিন্তু মোৰ সেই ব্যৱসায়ৰ পিছত যদি মোৰ ঘৰৰ উন্নতি হৈছে উন্নয়ন ঘটিছে সামগ্ৰিকভাৱে যদি উন্নয়ন হৈছে টক অৰ্থ ক্ষেত্ৰত হওক, স্বাস্থ্যৰ ক্ষেত্ৰত হওক, সামাজিক ক্ষেত্ৰত যদি উন্নতি হয় উন্নয়ন হৈছে, তেনেহ'লে আমি সফল হৈছো বুলি ক'ব পাৰিম। যি হলেও সিহঁত হয় নে নহয়, কিন্তু প্ৰকৃততে আ সফলতাৰ তেনেধৰণৰ সংজ্ঞা বিচাৰিবলে গ'লে আচলতে, সফলতাৰ কোনো ধৰণৰ সীমা দেখা পোৱা নাযায়, কাৰণ তুমি আজি এ, ভাৰতবৰ্ষৰ ক্ষেত্ৰত তুমি আজি যদি ধীৰভাই আম্বানীৰ লগত যদি তুমি তুলনা কৰা তেনেহলে তুমি সফল, তেওঁৰ সমান হলে সফল হৈছো বুলি কবলে গলে। তেওঁ, তেওঁৰ সমান হোৱাৰ লগে লগে আৰু তাতকৈ ডাঙৰ ব্যৱসায়ী আছে তেওঁৰ লগতো তোমাৰ কম্পিটিচন হ'ব।
উম' হয়, হয়
হয়, গতিকে কম্পিটিশ্যনটো অ সফলতাটো মোৰ মতে কম্পিটিশনৰ লগত নাই, সফ সফলটাতো আহে নিজৰ স্তৰৰ লগত নিজৰ কিমান খিনি উন্নয়ন স্তৰ সেইখিনি, তুমি কি ভাবা সেই ক্ষেত্ৰত কোৱাচোন? চোন অকমান নিজৰ, নিজে নিজৰ ধাৰণাৰ
অ, হয় আচলতে সেইটোয়ে মানে চব মানুহৰ কাৰণে কৰাটো সফলতাটো মানে বেলেগ-বেলেগ।
হয়, হয় হেল্ল'!
এহ, আৰু কেইদিনমান আগত মানে তোমাৰ মোৰ বন্ধু বান্ধৱী বিলাকৰ লগত এনেই, এনেই আমি ধৰক এনেকে আলোচনা কৰি আছিলো। আগলে কি কৰিম কৰিব।
হয়, হয়
অ
ঘৰৰ এজন চাকচেচফুল
পাৰি অ অ
অ, তেতিয়া-তেতিয়া আচলতে মই।
অ, পাইছা নাই পাইছো অ দিছো হয়, হয়, হয় তাছত
উম, আচলতে ধৰক এজন ষ্টুডেন্টৰ বাবে চাকচেচটো কি, ষ্টুডেন্টৰ বাবে ভাল মাৰ্কছ এটা পোৱাটো এইটো চাকচেছ নহয় ন।
নহয়, অ, নহয়-নহয়।
তেনেকুৱা ধৰণৰ কথা বিলাক।
হয়, হয় মই বিশ্বাস কৰো তোমাৰ এই সফলতাৰ ক্ষেত্ৰত জীৱন-জীৱনত পাঠ্যক্ৰমিক শিক্ষাৰ প্ৰয়োজনীয় তাতকৈ বাস্তৱিক শিক্ষাৰ ব্যৱহাৰিক শিক্ষাৰ প্ৰয়োজনীয়তটো বেছি আছে।
হয়, হয়
হয় হয় নে বাৰু, এতিয়া চোৱা পাঠ্যক্ৰমিক, পাঠ্যক্ৰমিক শিক্ষাৰ ক্ষেত্ৰত যদি কোনোবা পাঠ্যমিক শিক্ষাৰ ক্ষেত্ৰত চব অ, তোমাৰ চোকা নহব পাৰে চব সকলো বাবে নহয় নহব পাৰে সকলো পাৰ্গত নহবও পাৰে। এতিয়া হয়, আমি আহ তেনেকুৱা ক্ষেত্ৰত যদি কোনোবা এটা ছাত্ৰ এজনে যদি এটা বিষয়ত পৰা নাই তেখেতক সেই বিষয়টোত অসফল বুলি কয় তেখেতক গোটেই জীৱনটো আমি বেকাৰ বুলি তেওঁক অ, তেওঁক কোৱাটো আচলতে আমাৰ ভুল ধাৰণা হব প্ৰথম কথা।
হয় সেইটো হয়।
হয় নে, কাৰণ আহ কাৰণ সেই ক্ষেত্ৰতে কৈছো যে মই, সদায় গৰু কেতিয়াও গছত উঠিব নোৱাৰে গৰুৱে সদায় নিজৰ কামে কৰিব পাৰি মই কথাটো কৰ্মৰ ক্ষেত্ৰত কৈছো এতিয়া সেই হয় সেইকাৰণে আমি এটা বিষয়ত যদি বস্তুটো নোৱাৰো তেনেহ'লে আমি অন্য বিষয়ত তুমি কি কথা অন্য বিষয়ত আমি জীৱনত আমি ট্ৰাই কৰাটো উচিত নে আমি সেই বস্তুবিলাকৰ প্ৰতি কাৰণ আমি তেতিয়া যদি ট্ৰাই কৰোঁ তেতিয়া গম পাম যে আমি কোনটো বিষয়ত ভাল।
হয়, হয়।
হয় নে নহয় বাৰু? সেই সেইকাৰণে মই ভাবোঁ যে জীৱনত আমি প্ৰত্যেকটো পথত আমি আচল প্ৰত্যেকটো বিষয়ত আমি আচলতে তাৰ বিষয়ে অধ্যয়ন কৰিব লাগে, তাৰ বিষয়ে আমি অলপ জানিব লাগে যে কোনটো বিষয়ে আমি ভাল।
হয় হয় তাকে আপোনাৰ ধৰক এতিয়া উম, এতিয়া যদি এজন ধনী মানুহক সুধিবলৈ যায় যদি ধনী মানুহ মানে তেওঁৰ পইচা থাকিও যদি তেওঁ সুখী হৈ নাথাকে। তেওঁক এতিয়া আমি মানে ধৰক
সফল হৈছে বুলি কব নোৱাৰি। হেল্ল! হেল্ল! অঁ হয় হয় হয় শুনি আছো অলপ শুনিছো। নেটৰ প্ৰব্লেম অক হয় সেই
অ আ আৰু যদি এজন ধৰক দুখীয়া কিন্তু তেওঁ যদি মনৰ পৰা বহুত সুখী তেন্তে তেওঁকো আচলতে আমি সম্পূৰ্ণভাৱে এজন এ সফল মানুহ বুলিও ক'ব নোৱাৰি।
নোৱাৰি, নোৱাৰি, নোৱাৰি।
এতিয়া আপোনাৰ ধন, ধন, ধনী ধনী মানুহজনকো ধৰক এতিয়া পইচা তেওঁৰ আছে, কিন্তু তেওঁৰ মনৰ পৰা সুখী নহয় আৰু যোনজন দুখীয়া মানুহ সেইজন সুখী আছে কিন্তু তেওঁৰ জীৱন যাপন কৰিবৰ বাবে মানে তেওঁ
উপযুক্ত অৰ্থৰ অভাৱ হয়।
গতিকে হয় সেইটো, সেইটো আচলতে আহ, সুখী হবৰ কাৰণে টকা পইচাৰ প্ৰয়োজন আছে আৰু টকা পইচাৰ বাবে সুখৰ প্ৰয়োজন আছে, মানে কথাটো তেনেকুৱা ধৰণৰ আচলতে।
উম উম, হয়।
এনেকে এটাকো এটা কথাকো আমি আচলতে পিছ পেলাব নোৱাৰো গতিকে সেই ক্ষেত্ৰত ত আমি সফলতাৰ ক্ষেত্ৰত টকা, পইচা অৰ্জনটো আমি মূল পথ হিচাপে বাচি লৈ আমি গোই জীৱনটোক আমি খাললৈ দলিয়াই দিব নোৱাৰো আমি আচলতে।
হয়-হয়।
গতিকে সেই ক্ষেত্ৰখনত আমি সফলতাৰ স্তম্ভ চুবলৈ আহ, আনকি বেয়া পথতো যাব নোৱাৰো। হয়নে, নহয় বাৰু? এতিয়া-এতিয়া বহুত ক্ষেত্ৰত দেখা গৈছে। আজিকালি মানুহবিলাকৰ যোনটো দেখুওৱা কোৱালিটি মানে ধৰ মিডিয়াত ফ্লেক্সিং কথাটো কৈছোঁ, আজি কালিতো যথেষ্ট যথেষ্ট লোকেতো তেনেকুৱা ধৰণৰ দেখুৱাই থাকে, লাকজাৰী লাইফষ্টাইল চাকচেচ ফুল লাইফষ্টাই তেনেুৱ ধৰণৰ দেখুৱাইকে। আনকি আমি বহুত কথা লোকক আমি তেওঁলোকৰ বিষয়ে নজনাকৈ তেওঁলোকৰ পৰা আমি এডভাইচো লৈ থাকো। তেওঁলোক বেকগ্ৰাউণ্ডৰ কথাজান কিন্ত তেওঁলোকৰ ল, লজাৰী লাই ইল দেখি আমিতো গম পা, আমি ভাবোঁ যে তেওঁলোক চাকচচ তেওঁলোকেই আচলতে পিছৰ কথা গম নাপাও হয়নে, নহয় বাৰু? হয়। গতিকে তেনে ক্ষেত্ৰত কি ভাবে এ, সিহঁতৰ পিছ তেওঁলোকৰ পিছফালে যদি কিবা বেলেগ ধৰণৰ। কাহিনী লুকাই আছে, সেই কাহিনীৰ আঁৰতো তেওঁলোকৰ কিছুমানে ধৰক, অসৎ উপায় অৱলম্বন কৰিব পাৰে। গতিকে আপুনি কয় যে সফলতাৰ ক্ষেত্ৰত আমি কিমান সৎ উপায় অৱলম্বন কৰাটো গুৰুত্বপূৰ্ণ যথেষ্ট। অসৎ উপায়েৰে সফলতা কেতিয়াও অৰ্জন কৰিব নোৱাৰো আৰু জন কৰিলে সেইয়া সফলতা হ'ব নোৱাৰে প্ৰকৃততে। কাৰণ আনৰ বুকুত গোৰ মাৰি আমি শিখৰ আৰোহণ কৰাৰ সপোন দেখিলে, আচলতে সেই শিখৰ আৰোহণ কৰা নহয়, আমি মানসিক শিখৰৰ পৰা আমি তললৈ যাব পৰা কথা বুলিহে মই ভাবো কিন্তু।
হয়-হয়, আপুনি এতিয়া যি মানে চচিয়েল মিডিয়াৰ কথা কৈছিলে ছ'চিয়েল মিডিয়াত যি মানুহ কিছুমান এনেকে চাকচেছ হোৱা মানে কিছুমান পষ্ট মানে দি থাকে।
হয়-হয়।
উম, মই তাৰ বিষয়ে মানে, এ মানে আপোনাৰ কথা এটা ক'ম, কালি মানে আপোনাৰ মই ইনষ্টাগ্ৰামত স্কল কৰি থাকোতেনে, দেখিছো যে এজন মানে
আজি
অ', তেওঁ বহুত মিলিন ফ'ল'ৱাৰচ আছে।
উম,
অ', তেতিয়া মোৰ মনত এটা প্ৰশ্ন আহিল।
অ',
এই চাক পাৰি জানো
হয়-হয়, নোৱাৰি-নোৱাৰি।
হয়, কাৰণ কিছু মানুহৰ অনলাইনত
বিদ্যালয়সমূহত সেইবিলাক আচলতে দেখ হয়-হয়-হয়।
হয়, সেইকাৰণে মই ভাবো যে, চচিয়েল মিডিয়াৰ চাকচেছ আৰু ৰিয়েল যিটো মানে চাকচেছ, তাৰ মাজত বহুত
হয়-হয়-হয়-হয়, যথেষ্ট পাৰ্থক্য আছে, গতিকে সেই গতিকে সেইখিনিয়েই কথাখিনি, মই আমি আপুনি যি আৰম্ভ কৰিলে আজি, সফলতাৰ বিষয়ে কথাখিনি। আপোনাৰ মনৰ কথা খিনিও মই গম পাইছো বা আপুনিও মোৰ মনৰ কথাখিনিৰ বিষয়ে গম পাইছে, গতিকে আমি আমি ইজনে আনজনৰ যোনখিনি সাৰমৰ্ম বা কথাখিনি, গুৰুত্বপূৰ্ণ কথাখিনি এইখিনি লৈ